শুনছা?
অ শুনিছো এ তোমাৰ মাতটো পতককে নহা হৈছিলে
অ আকৌ নেটৱৰ্ক বেয়া নেকি বাও?
জানো অলপ আগত মই তোমাৰ শুনা শুনা নাপাইছিলো মানে তোমাৰ মাতটো নাইকিয়া হৈছি গৈছিলে
অ তাকে থাকেই মাজে মাজে নেটৱৰ্কটো প্ৰব্লেম দিয়ে হপায় দেই
সেইটোৱে সেইটোৱে তাৰপা হেৰি ভাত কিহেৰে খালা আজি?
ভাত তোমাৰ আজি আ মোৰ ভাগৰ ৰাতিপুৱা সেই পইতা ভাত খালোঁ তাৰ পৰা আবেলি আবেলি বাৰু সেই বনাইছিলে তোমাৰ আজি বইল ভাত বনাইছিলে ভাই বইল ভাত তোমাৰ আলু পিটিকা জলকীয়া তেনেক কে নেমু চেমু দি খাইছো আউ গৰম যে গৰমত তোমাৰ এইবোৰ বেছি তেলিয়া বস্তুবোৰ খাব বেয়া লাগে মানে আও প্ৰব্লেম
অ ভাই এ গৰমত পঁইতা ভাতটো একদম বেষ্ট কাৰণ তুমি এতিয়া পঁইতা ভাতটো খালে ন পেট তো পুৰা চেচাহ কৰি ৰাখে যে এইটো কাৰণে বহুত ভাল বস্তু হয়
উম উম আউ আউ আউ যে ৰাতিপুৱা তোমাৰ লঘু আহা লঘু আহাৰ এটা খাব লাগে গম পোৱা নাই
অ ৰাতিপুৱা ন
এতিয়া এতিয়া আকৌ আমাৰ ধৰ মানুহ বিলাকে পথাৰলৈ যোৱাৰ আগত জলপান খায় হয় নে নহয় দাইক টো ভাত নেখায় মানুহে জলপান খাব উম কুমল চাউল গৌ গাখীৰ ধৰা সান্দগুৰিয়ে হওক
সান্দহ গুৰি একদম সান্দহ গুৰিটো আগতে মই দেউৰাই কমন খাইছিলে এতিয়াও মানে বিহুৱে প্ৰশেকে এনেকে বনোৱা হয় বাৰু দেই সান্দহ গুৰিটো মোৰ একদম মনত থকা আছে কাৰণ সান্দহ গুৰিৰ লগত মানে মোৰ ঢেৰ ষ্টৰি জড়িত হৈ আছে পুৰা
হু হয় এ তুমি জলপান খাই কেনেকুৱা পোৱা কিছুমান আছে নহয় জলপান নাখায় একদম মৰিবলকো খুব বেয়া পায় খাই কিন্তু মই কিন্তু খাওঁ আক জলপান
তাকে জলপান মোক খুব বেয়া পাওঁ বুলি নহয় মই খুব বেয়া পাওঁ বুলি বা নাখাও তেনেকুৱা নহয় যে মোৰ জলপান মানে কি সান্দহ গুৰিটো মই ইমান খাই ভাল নাপাওঁ মানে মুড়িটো মুড়িটো ঠিক আছে মুড়িটো মই খাওঁ তোমাৰ চিৰা টো খাই দিওঁ বাকি কোমল চাউলতো কোমল চা মানে চিৰা দৈ মুড়ি বেছিকে খাওঁ কোমল চাউলটো মানে মই ইমান খাই ভাল নাপাওঁ হা বাকী পিঠাগুৰিটো তোমাৰ জেনেৰেলি মই হেৰিয়াতে খাঁও এই বৰো দিয়া যেতিয়া থাকে থাকে ন তেতিয়া মানে গাখীৰ গাখীৰ অলপ হৰকে‌ লৈ মানে একদম বিশ ছেকেণ্ডত মোৰ খাই হৈ যায়
অ পি দিলে হৈ যায় ন
অ একদম ডাইৰেক্ট পি দিব অলপ সৰকে খাই পেলাই শুই দিব লাগে তাতকে পৰমসুখ নাইয়ে আৰু পৃথিৱীত
উম হুম হয় তুমি হেৰি খাইছা নে বাৰু এই ম মহৰ দৈ যে বা ম'হৰ গাখীৰ খাইছা নাই
খাইছো খাইছো খাইছো
মই তোমাৰ মাজুলীলৈ গৈছিলো তাৰপিছত মানে উ তাতে আমাৰ উম সেই পেহীহঁতৰ ঘৰ আছে মানে তোমাৰ মু ম মহৰ খুটি মানে সিহঁতৰ তাতে দিনটো এটা মানুহো তাত লাগেই ন চৰাবলে যায়
মহ চৰোৱা হয়
উম তাৰপিছতে আৰু মই তেনেকে দেখা নাই আৰু মহ মই গ'লো আৰু তোমাৰ সুতিত দেখিছো মানুহে আনিছে মানে যা ঘৈয়ে আহিব তোমাৰ ছাইডত ৰখি থাকিবলৈকো ভয় লাগে এঘৰ মানুহৰ আমাৰ পেহিহতৰ তোমাৰ সত্তৰটা আছে নেকি মানে গনিবলৈও নিদিয়ে নাপায় বুলি কয় গনিব মই হলেও অ মনে মনে মত তোমাৰ এনেকে এনেকে মনে মনে হ'লও এনেকে এনেকে গণিছো আৱ চকু কেইটা হা হাতত হাতত হেৰি গ'ল তোমাৰ মই পয়সত্তৰ মানলৈকে গনিব পাৰিলো আৱ তাৰপা গোটেই খেলি মেলি হৈ গল পোৱালি তোমাৰ কিমান বিশ পঁচিশটা পোৱালিয়ে থাকে ন আৰু ডাঙৰ মহ বিলাকো থাকেই
এই ম'হৰ এই ম'হৰ গাখীৰ কোৱানটিটিটো বেছি হয় নেকি মানে গৰুতকে
উম বেছি হয় তোমাৰ হেৰি নহয় তাতে তোমাৰ ধৰা সেই চাপৰি ঘাঁহ যে খায়
উম
আৰু সিহঁতৰ তোমাৰ কি হয় গাখীৰতো যথেষ্ট ডাঠ নহয় জানো মহৰ গাখীৰ সেইটো সেইকাৰণে তোমাৰ মানে অলপ উম সেইকাৰণে পাতলাও কৰিবলগীয়া হয় ন পানী দি মানে বেছি ডাঠ আমিতো তো তোমাৰ এতিয়া আমি ডাইৰেক্ট যদি প্ৰিয়ৰ ম'হৰ গাখীৰ দৈটো যদি খাই দিওঁ
অ
ডাইৰেক্ট পেটত ধৰিব গম পাইছা নাই যদি আমি ডাইৰেক্ট কেঁচা গাখীৰটো যদি খাই দিওঁ নহয় আমাৰ এতিয়া মোৰ আমাৰ দাদা দাদাহঁতে তাৰ দাদাহত যে আছে পেহীহঁতৰ ত সিহঁতি কি কয় তোমাৰ কেঁচা গাখীৰ তোমাৰ ডাইৰেক্ট খাই দিয়ে সিহঁতি হেৰিয়ৰ লগত উম বিচ চ চি চুৰৰ লগত এনেকে দাইক খাই য কিন্তু আমিতো খাব নোৱাৰো ন তমা আকৌ
আকৌ তুমি কয়া চিনি পোৱা নাই এই গাখীৰ যা নেযা কয়া চিনি পোৱা?
কি কৰিয়া চিনি নাপাও নহয়।
সেইবোৰ মানে ময়ও চিনি পোৱা নাছিলো মই যেতিয়া গ'লো তাতে মানে আমাৰ পেহাই তোমাৰ এই ডাঙৰ যে উম ভলুকা বাঁহৰ যে অলপ মানে মানে বহল মানে দেই টেমা নিচিনাকে ব্যৱহাৰ কৰে মানে। টেমাৰ নিচিনাকৈ ব্যৱহাৰ কৰে তেনেকে নহয় নহয় কিবা। অ' অ' কিবা কাক বাহ সপাই তেনেকুৱা। মই ইমান গম নাপাও ভুলকা বাঁহৰ নিচিনা ডাঙৰ মানে গম পাইছা সেইটো মানে। এনেকুৱাকে মানে গাখীৰ আনিবলৈ ব্যৱহাৰ কৰে সেইটো কয়া বুলি কওঁ।
গম পালো, গম পালো মানে শুনা আমাৰ আমাৰ ঘৰতে এতিয়া আমাৰ এতিয়া আছে হা, যেনে মানে কি হয় এইটো আমাৰ দেউতাই এতিয়া ব্যৱহাৰ কৰিছে নিমখ থবৰ কাৰণে।
অ' অ'।
গম পাইছে এই বস্তু এই বাঁহটো মানে আমাৰ মামাৰ ঘৰতৰ ঘৰতে আছে তোমাৰ। মই জনাত তো নাৰায়ণপুৰ অঞ্চলত আমাৰ মামাহঁতৰ ঘৰ দুঘৰতে আছে এই বাহহটো। যিটো তুমি কৈছা ন এতিয়া মানে কাকৰ বাঁহৰ এইটো তোমাৰ বেলেগতো নাপাবা, কাৰণাৰ ইয়াৰ পৰা মানে বহুত হাই ৰেটত এটা বাঁহত পাঁচশ টকালৈকে যায়।
অঁ।
এটা ভাল ভাল পৰিণত বাহন মানে আমাৰ এইটো নৰ্মেল যিবোৰ বাহ আছে ন। সেই বাঁহটো। দুডাল যোগ কৰিলে যিমান ওখ হ'ব, ত' ইয়াৰ এটা বাহে সিমান ওখ হয়। ইমান ওখ আৰু জেনেৰেলি এইটো তোমাৰ। ফাৰণিচাৰ কাৰণে বনাই মই গম পাইছো এতিয়া মনত পৰিছে নামটো মই নাজানো কিন্তু এই বস্তু। বস্তুতো আগৰ দিনত সেই গাখীৰ খীৰাবলৈ ব্যৱহাৰ কৰে বুলি মই জানো বাৰু।
উম ৰাখিবলে তাৰপিছতেই। আৰু তোমাৰ হেৰি এই যোনবিলাক দৈ গাখীৰ তোমাৰ হিৰত বনাই। প্লাষ্টিকৰ বৈয়ামতো কিছুমানে ৰাখে নহয়। সেইবিলাক বহুত মানে ভাল নহয় কিন্তু প্লাষ্টিকৰ বেয়ামত ৰাখিলে মাটি কলহৰ টেকেলি। আচলতে যোনটো গাখীৰ বনায় বা ৰাসে দৈ বনায় নহয় উম, টেকেলি মানে কি হয় তোমাৰ গাখীৰৰ যোনবিলাক পানী থাকে। বা সেইবিলাক আচলতে শুহি পেলাই দিছে নহয় তেকেলতটো কেনেকুৱা। তেতিয়া আচলতে বাহিৰলৈ পানী খিনি ওলাই থাকে। উম, আচলতে মোৰ হেৰিটো আচলতে তাতে পোৱা যায়। প্লষ্টিকৰ ৰাখিলে তোম এই আচলতে এই সেইবোৰ ইমান ভাল নহয় প্লাষ্টিকৰ উন্মোীৱৰ মাজত আচলতে বিকীয়া ঘটে গম নাইছা নাই?
অ' হয় আৰু প্লাষ্টিকটোৱে মানে গৰমতটো এই দিব নোৱাৰে ন বাহিৰলৈ কিন্তু আমাৰ এতিয়া হেৰিয়ে কি হয় এইটো কলহে কি কৰে যে দৈটোৰ পৰা যিখিনি অতিৰিক্ত পানী থাকে সেই পানী খিনি তোমাৰ। আমাৰ এ' ভিজি পেলাই বাহিৰত ওলাই গুচি যায় আৰু শুদ্ধ কাঢ়া দৈটো ৰখি যায় ন। এতিয়া তোমাৰ মাজুলী- মাজুলীত মই মাজুলীৰ কথাটো কৈছো হা মাজুলীত মাজতে আমি গৈছিলো এটা কিবা। থিচিকচ এটাৰ কাৰণে কৈছিলোঁ মই ক্লাছ। আই থিংক ইলেভন মানতে নেকি ইলেভেন মানত এটা থিচেছ এটা কাৰণে। আমাৰ নতুনকে এটা চব স্কুল লাগে আহি ছিলে কিবা জৈৱ বৈচিত্ৰয় অসমৰ নামত কিবা এটা আহিছিলে নেকি। তোমালোকৰ পাইছিলা নে নোজানো আমি পাইছিলো তেতিয়া আমি এজন। ছাৰ মানে তত্বাৱধানত গৈছিলো মাজুলীয়ে মুখা শিলিবৰ কাৰণে গৈছিলো বে চামগুৰি সত্ৰৰ।
চামগুৰি সত্ৰ অঁ' অঁ'।
তাতে তাতে যাওঁতেনে মানে দেখিছো হা বস্তুটো মহৰ। যিটো মানে এটা ব্যৱসায় ভিত্তিত যি চলি আছে ম হৰ জাকে জাকে মাজুলী অঞ্চলত ব্ৰহ্ম পুত্ৰ পাৰত বহুতখিনি যথেষ্টখিনি ঘাঁহ গজে কাৰণ আমাৰ প্ৰত্যেক তোমাৰ প্ৰত্যেকবাৰেই যি বানপানী আহে সেই বানপানীয়ে পলশ পলস সিঁচি থৈ যায় আৰু বিভিন্ন অঞ্চলৰ পৰা। ই কিছুমান হেৰিয়াৰ ঘাঁহ বনৰ কিছুমান বীজ লৈ আহে আহে আৰু আহি সেই তোমাৰ পলসৰ লগতে যেনি তেনি সিচুৱটি হৈ যোৱা লগে লগে মানে নতুন নতুন কিছুমান ঘাঁহ গজিবলৈ আৰম্ভ কৰে তাৰ পিছতে তাতে যিহেতু জেগাটো বহুত বেছি হয় কাৰণ আমাৰ ইয়াত কি হয় আমি যিবোৰ জেগাত আছো। আমাৰ জেগাসকল আহ জেগা। পৰিমাণতটো কম হয় লগতে মালিকী স্বত্বৰ ভিত্তিত থাকে গোটেইখিনি বস্তু।
থাকে হয়।
মোৰ মাটি নিদিবি মোৰ সেইখিনি মই ৰিজাৰ্ভ কৰি ৰাখিছো এতিয়া আমাৰ এতিয়া কিছু গৰু য'ত তত দিব নোৱাৰি কিছুমানে ফুটি মাৰি মাৰি পেলাই ক্ৰ চিন দি থৈছে যাতে এইখিনি মানে সি। কি কৰিছা নিজৰ গৰুতোৱে লাগিব ন নিজৰ মাটি খিনিত যদি বেলেগ যদি গৰু দিয়ে সি সি কত দিব তেনেকুৱা কিছুমান কাৰণত আমাৰ ইয়াত। কিন্তু এই ম'হৰ মহ খিনি মানে ইয়াত ৰাখিবলৈ দিগদাৰ হয় আৰু ম'হৰ কাৰণে। অলপ অকণমান ওখ জেগা হ'ল মানে চাপৰি নিচিনা হলে ভাল তোমাৰ চাপৰিটো এনি টাইমতটো পানী নাথাকে। মইতো সি এতিয়া যিমান বাৰ চপ চাপৰিলে গৈছো বালিয়ে পাইছো।
বালিয়ে অঁ' বালি চাপ আচলতে বেছিভাগ চাপৰি বালিয়ে মানে গম পোৱা নাই ন নতুন চাপৰি বিলাক যে।
থাকে আৰু তাকে। ম'হৰ খুটিবো আৰু তাত মানে ম'হৰ খুটিবোৰ তোমাৰ মানুহবোৰক আগৰ পূৰ্বপুৰুষসকলেও ম'হৰে। এই খেতিটো কৰি আহিছিলে ন গতিকে তুমি এ মানে তেতিয়া এই বস্তুটো এটা। বৰদাই ৰাখিবলৈ ভাল আমাৰ ইয়াত আমাৰ এইবোৰ অঞ্চলত এই গৰুৱে ঠিক আছে গৰু ছাগলীয়ে ঠিক আছে মানে। মহ আছিলে বাৰু দেই মহ নথ নথকা নহয় আমাৰ ইয়াতে তোমাৰ এই হেৰি মহ টো আছিলে ডাঙৰ এইটো মতা মহহে আছিলে। যিটো তোমাৰ হাল হাল বাবলৈও কষ্ট হয় কাৰণ চবেই হাল বাবও নোৱাৰে সেই হাল বোৱা কামত ব্যৱহাৰ কৰিছিলে আৰু আমাৰ ঘৰতে আ আছে মহৰ গাড়ী এখন।
অঁ'
এইখন তোমাৰ আমাৰ কাষৰ বৰদেউতা জনৰ। মহ এহাল আছিলে মহ হাল মানে এইখন গাড়ী আছিলে তোমাৰ চকা চকাবোৰ এই বলেৰো গাড়ী চকা তাৰ পাছত তোমাৰ এই। সেইজনে মানে তেতিয়া তোমাৰ আমাৰ এতিয়া পথাৰবোৰ যিহেতু। খুব দ হয় ন গতিকে আগৰ দিনৰ যিটো কাঠৰ ডাঙৰ চকাটো যে সেইটো মানে চলাবলৈ বহুত দিগদাৰ হয় সেইকৰণে বলাৰো গাড়ী চকা। চকাটো যিহেতু বহল বহল হয় সেইকাৰণে সেইখিনি ব্যৱহাৰ কৰা হৈছিলে। আৰু কিবা এটা বেমাৰত পৰি পেলাই বৰ্তাজনে মানে মহ হাল বেছি দিব লগা হ'ল। তাৰপিছত ময়ো বেছি দিয়াৰ পিছততো গাড়ীৰ কোনো প্ৰয়োজন নাই গাড়ীখন আমাৰ দেউতাই কিনি ললে। তাৰপিছত অলপ গড়ী খন মা নে মডিফাই কৰি পেলাই তাৰ যিবোৰ অ মানে বোম বুলি কয় যিডাল মাৰি হয় ন মেইন মাৰি ধোৱাডাল সেইডালক বম বুলি কয় সেইডাল সলাই পেলাই ক্ষীণ কৰিলে বডি টো অলপ পাত তল কৰিলে তাৰপিছত এতিয়া আমাৰ জেনেৰেলি গৰুৱে ব্যৱহাৰ কৰা হয়।
অ অ তাকে এ মানে কি হয় চোৱা ঠাই আৰু সেয়ও উপযুক্তটো লাগিব না আমাৰ ইয়াত ইমান মোৰ পঢ়াটো আচলতে অ কষ্ট মানে পেট ভৰাব লাগিব ডাঙৰ নহয় জানো কিমান টান হেৰি এটা প্ৰথম আৰু তুমি যানো ক'লা ঘাঁহৰ কথাটোতো আমাৰ ইয়াত ঘাঁহৰ তেনেকুৱাকে অভাৱ ঠাইৰ অভাৱ। দ্বিতীয় কথা আমাৰ ইয়াত মানে মহৰ ব্যৱসায় ভিত্তিকটো বেলেগ কথা। কিন্তু এনেই খেতি-বাতিত আচলতে আমাৰ ইয়াত ইমান মহৰ প্ৰয়োজন নাইয়ে ইমান খিনি। আচলতে গৰু গায়ে চলি যায় ভালকে হেৰি কৰিলে হয় নে নহয়
হয় হয়
এতিয়া এ এ এতিয়া এতিয়া তোমাৰ আমাৰ ইয়াতে হেৰি আছে তোমাৰ জাৰ্চি গৰু যোনবিলাক আ হেৰিয়ত গাখীৰত হেৰি কৰিবৰ কাৰণে ফাৰ্ম অ খুলিছে যে তাত তেওঁলোকৰ জাৰ্চী গৰু ক্ষেত্ৰতে ইমান খিনি কষ্ট হয়। তোমাৰ বাঢ়িবলৈ তেওঁলোকৰ ধৰা দানা খুৱাব লাগে। ঘাঁহটোতো এতিয়া আজি-কালি কিনি আনিব লাগে আমাৰ এয়াতে য'ত য'ত হেৰি ঘাঁহ আছে গম পাইছা নাই গতিকে এম আ কি কিন্তু সেই কথাখিনি আচলতে আমাৰ ইয়াত কৈছে বাৰু কথাখিনি বা মোক
তাকে এইটো তুমি যাৰ্চ গতিকে কথাটো যে কৈছে জাৰ্চিটো আমাৰ ঘৰতে এজনী আছে আমাৰ মানে প্ৰপাৰ জাৰ্চি নহয় ইয়াৰ আমাৰ ঘৰত যিজনী চেউৰি চেউৰি আছে সেই চেউৰিজনীয়ে মাকক মানে বেজি দি পেলাই হেৰি কৰা হৈছিলে আৰু এতিয়া এইভাগ মানে লাইক তোমাৰ হেৰিয়া গতে লাগে জাৰ্চিগতে লাগে কিন্তু জাৰ্চিবোৰ বহুত ওখ হয় ন কিন্তু এই মানে ও খ নহয় এই অকমান চাপ কিন্তু দীঘলটো মানে জেনেল গৰুতকে দীঘল হয়। আৰু আ মানে যদিহে এইক যদি হাইব্ৰীড আৰু এটা হাইব্ৰীডৰ যদি জাৰ্চি ক্ৰছ কৰা হ'ব তেতিয়া নেক্স পোৱালিটো চাগে প্ৰপাৰ জাৰ্চি হ'ব মইতো তিনিটা ক্লোনতে হৈ যায় বুলি মানে জানো আৰু বাকী তুমি জানা নেকি এইটো বিষয়ে
অ এই তোমাৰ এইটো কৃত্ৰিম প্ৰজননটো হেৰি এটা আমাৰ গাঁওৰ বহুত মানুহে কৰিছে গম পোৱা নাই হেৰিয় জাৰ্চি গৰু যে আকৌ জাৰ্চি গৰু যে কৃত্ৰিম পৰ্যন্ত আৰু ক এইত তুমি কোৱা নিচিনা একে প্ৰথমতে ধৰা ইমান একেবাৰে পাৰফেক্টি নহয় আৰু আৰু কিছুমানে এনেকুৱা হয় প্ৰথমতে তোমাৰ আ গা ভালকে মানে নপৰেও মা নাই মানে প্ৰথমবাৰ আচলতে ফেইলো হয় কিছুমান।
অ
সেইকাৰণে তোমাৰ সঠিক সময় ছময় চাই মেলি দিলে তোমাৰ প্ৰথমবাৰ হ'ল অলপ ইমান পাৰফেক্টলি নহয় আৰু।
সেইটোৱে মই জনা এটা পাৰফেক্ট মানে ব্ৰীড উলিয়াবলৈ হ'লে তিনটা ক্লোন লাগে মানে তোমাৰ তিনিটা প্ৰজন্মৰ পাছতহে পাৰ্ফেক্ট ক্লোনটো ওলাই যায়।
অ অ ওলাই ওলাই গে ওলাই এইটো আচলতে লাভো আছে গম পোৱা নাই এটা মানে আহ' সেই হাইব্ৰীডটো আচলতে বহুত
আছেতো, তোমাৰ এতিয়া জাৰ্চি, মইতো এখন হেৰিয়া ফাৰ্মত খুজিছিলো জাৰ্চি জনী মানে এ দিয়া প্ৰাইচটো এক লাখ পঁচিশ হাজাৰ।
অহ-অহ',
সেই জাৰ্চীজনে বেচিব মানে এক লাখ পঁচিছ হাজাৰ কাৰণ তাৰ ভৰি এটা মানে লেঙোৱা হ'ল কিবা বেমাৰ হৈ পেলাই সেইকাৰণেহে এক লাখ পঁচিছত বেচিব, নহ'লে তাই তাৰ মানে আৰু বেছি আজিকালি বহুত আছে ন' মোৰ আমাৰ মই য'ত থাকো তাৰ ওচৰতে আছে জাৰ্চি ফাৰ্ম এখন মামা এজনৰ।
অহ- অহ', নাই আমাৰ ইয়াতো আছে